হেল্ল-
অ শুনিছো আপুনি শুনিছে?
অ শুনিছো কি খবৰ তোমাৰ?
উম ভালেই আপোনাৰ?
তোমাৰ ফালে হ'ব বাৰু-
অ অ তোমাৰ ভাল?
অ ভালে দিয়া বাকি কি কৰি আছা এতিয়া তুমি?
আছিলো এনেই আপুনি?
মই আছিলো এতিয়া গৰমতে বহি পেলাই যিহে গৰম পৰিছে-
উম হয় দিয়ক গৰমৰ কথা কি কব আৰু!
উম- মানে গৰম মানে তোমাৰ গছ গছনি কমি গৈছে যে গৰমৰ সেইকাৰণে বেছি হৈছে।
উম উ গছ গছনি কাটিব লগা হৈছে আ কোম্পেনী বিলাক বাঢ়িছে, সেইকাৰণে সেইবোৰ বহাবৰ কাৰণেও।
হয় আৰু মেইন কথা মানুহৰ ঘন বসতি বেছি হৈ গৈছে ন।
উম।
এতিয়া সেইকাৰণে গৰমটো বেছি পৰিছে আওঁ। আওঁ এতিয়া গৰমৰ কাৰণে মেইন তোমাৰ বা মানে ধৰা ক গৰমতটো কম পাবলে, তোমাৰ ধৰা গছৰ তলত তেনেকে ধৰা পুখুৰীৰ পাৰত তেনেকে যোনটো মানে বতাহ দিয়ে সেই বতাহটো মানুহে ধৰা ল'ব লাগে।
আহ আহ।
মানে বিদ্যুতত অলপ কমেই থাকিব লাগে ফেনৰ হাৱাটো তেনেকে ল'ব নালাগে মানুহবিলাক
গছৰ তলৰ যোনটো হ গছৰ তলৰ যোনটো বতাহ সেইটো ফেনৰ হাৱাৰ লগত নিমিলে।
হয় হয় হয়। সেইটোয়ে। আৰু এতিয়া আমাৰ পৰা পক্ষত বিশেষকে ক্ষতি হৈছে গৰমৰ কাৰণেই ল'ৰা ছোৱালী বিলাক স্কু ল স্কুল কলেজৰ যোনবিলাক ল'ৰা ছোৱালী ন বাৰু এতিয়া বাৰু চামাৰ ভেকেশচন দিছে মানে গৰম বন্ধ দিছে ন, বাৰু একো নাই কিন্তু যেতিয়া মানে স্কুল খুলিব আগষ্ট মাহৰ পৰা তেত
হয় আগষ্ট মাহতোতো বোৱা আগষ্ট মাহততো অ মানে গৰমতটোও বেছি হয় ল'ৰা ছোৱালীয়ে সহ্য কৰিবও নোৱাৰিব সেইটো ইমান গৰম এতিয়াই ইমান গৰম পৰি
এতিয়া এতিয়া যেনিবা একো নাই তেনেকে ধৰা অকমান সহ্য কৰিব পাৰি স্কুল কলেজত ধৰা আগৰ পৰা ধৰক উন্নয়ন হ'ল ন আগতে ধৰা ষ্টুডেন্ট বিলাক ত বস্তা পাৰি তলত বহিছিল চৰকাৰী যোনবিলাক কথা কৈ আছো চৰকাৰী ব বিলাকত বস্তাৰ তলত তেনেকে বহি পেলাই গছৰ তলত তেনেকে বহি ধৰা হেৰি কৰিছিলে কিন্তু এতিয়া ধৰা বেঞ্চি দিলে চৰকাৰে তাৰ পিছত এতিয়া ফেন দিলে তেনেকে ধৰা পোৱালী বিলাকে বহি পেলাই তেনেকে ক্লাছ বিলাক কৰিব পাৰি স্কুল যাব পাৰি ন।
এতিয়া চৰকাৰে শিক্ষাৰ ওপৰত বহুত মানে উন্নত ব্যৱস্থা গ্ৰহণ কৰিছে।
হয় বহুত গুৰুত্ব দিছে।
আপোনাৰ পানীৰ ক্ষেত্ৰতেই হওঁক বা কিতাপ বহী ক্ষেত্ৰত হওঁক ড্ৰেছত হওঁক বা স্কুলত বিভিন্ন ধৰণৰ ব্যৱস্থাৰ ওপৰত বহুত।
উম হম হম চাইকেলৰ চাইকেলো দিছে চৰকাৰে হয়নে। আৰু খোৱা খাদ্য এটা বজাত যেনেকে ধৰা ষ্টুডেণ্ট বিলাকক খোৱা খাদ্য দিয়ে ন যি সি অন্ন‌ মুঠি দিয়ে পোৱালী বিলাকৰ কাৰণে বহুত তেওঁলোকৰ কাৰণে যোনবিলাক ধৰক দুখীয়া শ্ৰেণীৰ ল'ৰা তেওঁলোকে ধৰাটো দোকানৰ পৰা দছ টকা এটা হলেও ঘৰৰ পৰা দিব নোৱাৰে তেনেকুৱা ষ্টুডেণ্টক তেনেকুৱা ল'ৰা ছোৱালীক চৰকাৰে এ এসাঁজ দুপৰীয়া সময়ত এমুঠি ভাত দিছে ন তেওঁলোকৰ পেটটো ভৰি তেওঁলোকে বহুত সময় দি বহুত সময়লৈকে থাকিব লগা হয় ত কম দ দুটা মানলৈকে তেওঁলোকে থাকিব পাৰে। প্ৰায় আঠটা বজাৰ পৰা তোমাৰ দুটা বজালৈ ক্লাছ হয় নহয় জানো? ত' বহুত সময় থাকিব লাগে তেওঁলোকক ভাত সাঁজ মানে তে দিয়াত ভাল হৈছে আৰু। আৰু গৰমৰ পাত তেওঁলোকৰ এতিয়া মানে স্কুল কলেজ এতিয়া মানে চিন্তাটো কমেই আৰু। ফেন তেনেকে চৰকাৰে বহুত ব্যৱস্থা ভাল লৈছে ন। কিছুমান কিছুমান মানে চৰকাৰী স্কুলতো এয়াৰকুলাৰ চেয়াৰ কুলাৰ গোটেইখিনি দিয়ে দিছে মানে।
যিমান পাৰিছে চৰকাৰে নিজৰ ফালৰ পৰা কৰিছেই।
হয় হয় হয়।
আৰু আগতকে চৰকাৰে মানে শিক্ষাটোৰ ওপৰত বেছিকে গুৰুত্ব দিছে। কিয়নো মানে আগতে ইমান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিলে কিন্তু এতিয়া শিক্ষাৰ ওপৰত বেছিকে গুৰুত্ব যাৰ কাৰণে মানে পা মানে প্ৰ প্ৰতিযোগিতা মূলক হৈ গৈছে আজি শিক্ষা ব্যৱস্থাটো সকলোৰে। তেজ বা বিভিন্ন ধৰণৰ বৃত্তিমূলক শিক্ষাৰে মানে উন্নত হৈছে। যাৰ কাৰণে এতিয়া নিবনুৱা সমস্যা বৃদ্ধি পাইছে।
উম হম হয় হয় কিন্তু নি হয়। হয় কিন্তু নিবনুৱা সমস্যা বৃদ্ধিও পালেও এতিয়া ধৰা চৰ প্ৰায় যিখিনি ধৰা নিবনুৱা সমস্যাৰ ওপৰত গুৰুত্ব দিছে অসম চৰকাৰে যিমানখিনি ধৰা ভেকেঞ্চি ওলাই আছে চাকৰি ওলাই আছে মানে নিবনুৱা সমস্যা দূৰ কৰিবলৈ কৈ আছে এতিয়া এখন এখন ঘৰত প্ৰায় ক'বলৈ গলে এজন এজন বা ল'ৰা ছোৱালীয়ে চাকৰি তেনেকে পাই আছে পুলিচতে হওক বা মাষ্টৰে যিকোনো বিভাগতে হওক এখন ঘৰৰ মানে যিটো মানে উম আনন্দ এটা উল্লাহ মানে এতিয়া এনেকুৱা চৰকাৰৰ প্ৰতি উল্লাহ এটা সৃষ্টি হৈ গৈছে য'ত চ চাকৰি পেলাই ওলাই পেলাই হয়
চ হয় চৰকাৰে বহুত খিনি কৰিছে মানে কৰিব লগ কৰিব পৰা বহুত খিনিয়ে কৰিছে বাকী এতিয়া মানুহেও নিজৰ ফালৰ পৰাও কৰিব লাগিব ন চৰকাৰেটো ব্যৱস্থা কৰি দি কিন্তু এতিয়া বাকী আমি কি কৰো সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে
নিজে চেষ্টা কৰিব লাগিব সুবিধাখিনি দিছে সুবিধাখিনি তেনেকে ল'ব লাগিব
লব লাগিব হয় আৰু ভালকে এতিয়া পঢ়া শুনাও কৰিব লাগিব কিয়নো আজিৰ যুগত আপুনি পঢ়া শুনা নকৰিলে একোৱেই নাই আজিৰ যুগত পাৰ্চেন্টিজ পাৰ্চেন্টিজ লাগিব, লাগিলে সেয়া চাকৰি ক্ষেত্ৰতে হওক বা চৰকাৰী হওক বা প্ৰাইভেট বিভিন্ন ধৰণ চাকৰি ক্ষেত্ৰতে আপুনি যদি মোক অলপ বেছিকে কোৱালিফাইড হয় আপুনি পাব অভিয়চলি চাকৰিটো।
হয় হয় মানে টেলেণ্টৰ ওপৰত যোগ আহিলে।
আজিকালিৰ যুগ আৰু সেইটো বহুত ভাল হৈছে কাৰণ সকলোৱে শিক্ষিত হৈছে। তাৰ কাৰণে কোনেও পিছফালে ৰৈ যোৱা নাই।
উম হম মানে আপোনাৰ ধৰক পঢ়া শুনা তেনেকে থাকিলে আপোনাৰ টেলেণ্ট থাকিলে আপুনি ব্যয়ক্তিগত,। সেই ক্ষেত্ৰতে হওক। বা আপুনি চৰকাৰী ক্ষেত্ৰতে হওক হয় আপোনাৰ। পোৱা তেনেকে আপুনি ধৰক কিবা এটা সংস্থাপন পোৱাটো আপোনাৰ মানে নিৰ্ভৰশীল আপুনি আত্মনিৰ্ভৰশীল,। খেল থাকিবা তেতিয়া সেইটোৱে।
মানুহে সোমাই থাকিব লাগে যিহতে নহওক। কাৰণ আজিৰ দিনত আপোনাৰ যোন যেনেদৰে মানে। বস্তুৰ দাম বাঢ়িছে বা বিভিন্ন ধৰণৰ বস্তুৰ দাম বাঢিছে কাৰণ চবতেতো পইচা দৰকাৰ। সেনেকাই হৈছে গতিকে বস্তুৰ সেই সকলো বোৰ আমি আমাৰ প্ৰাপ্য পাবলৈ,। আমি আমাৰ শিক্ষাত হাৰটো অলপ উন্নত,। কৰিবই লাগিব যাৰ,। দাৰা আমি এটা ভাল চাকৰি বা বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডতেই হওঁক বা চৰকাৰী খণ্ডতে হওক,। আমি পাব কাৰণে আমাৰ পাৰ্চেন্টেজে হওক। বা শিক্ষাৰে হওঁক সকলো ধৰণৰ আমি মানদণ্ড উন্নত কৰিব লাগিব। কাৰণ চৰকাৰে দিব পাৰা খিনি দি। সেয়া চাকৰিয়ে হওক লাগিলে শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যয়ৱস্থাই হওক। গতিকে বাকী খিনি আমাৰ ওপৰত। যি আমি কৰিব পাৰো নোৱাৰো।
সেইখিনিয়ে য ষ্টুডেণ্টৰ ওপৰত সেইখিনিয়ে। ষ্টুডেণ্টৰ ওপৰতো প্লাছ আপোনাৰ ধৰক মাক বাপেকৰ ওপৰতো বহুত খিনি আজিকালি গুৰুত্ব থাকিব। থাকিব লাগে প্ৰায় প্ৰতিটো ষ্ট্ৰেণৰ প্ৰতি। চকু কাণ তেনেকে দিব লাগে ধৰা নিজৰ অ পুত্ৰ বা নিজৰ ছোৱালী। কেনেকে ধৰা আগুৱাই যাব হয় বা। এ অনলি বো আপোনাৰ কেৱল বোলে চৰকাৰী চাকৰি বা জব পাবলে। ধৰা পঢ়া শুনা নহয় সমাজখনক উন্নত উন্নয়ন পথত নিবলৈ হলেও ধৰক সমাজক দেখুৱাবলৈ হলেও সমাজৰ ভাল পথত নিবলৈ হলেও পঢ়া শুনাটো বিশেষকে দৰকাৰ গতিকে আজিকালি যিখিনি ধৰা পিতা পিতা মাতৃ তেওঁলোকে ধৰা মানে সেই বস্তুতৰ ওপৰত চকু বেছিকে দিছে। সমাজখনক কেনেকে অসমখনক কেনে নিজৰ লগতে সমাজ। নৰ লগতে অসমখনক কেনেকে আগুৱাই নিব পাৰি।
হয় এতিয়া মানে অকল নিজৰ কাৰণে চিন্তা কৰিলে নহব নিজৰ লগতে সমাজখনো কেনেদৰে আগবাঢ়ি। সেইখিনিও আমি চাব লাগিব। কাৰণ আমি সমাজপ্ৰিয় প্ৰাণী আমি যিহেতু সমাজতেই বাস কৰো আমি নিজৰ কথা চিন্তা কৰিলে নহব।
হয় লগতে অসমখনকো তেনেকে আগুৱাই নিব লাগিব ন। হয় হয়।
সকলো লগতে মিলি কৰি আগবাঢ়ি যাব লাগিব।
হয় হয় হয়। তাকে বাকী গৰমত আজি কি বনাব।
তাকে গৰমতটো ইমান পৰিছে ক বা বনাও। আৰু গৰমতটো মানুহে ভালকে খাবলৈ কৰিবলৈ মনো নাযায় দিয়কচোন। অ মা মছলা খোৱাৰ কাৰণে বহুত দিগদাৰ।
হয় মৎস্ৰ শস্য় এইবিলাক আপোনালোকে মাংস চাংস তেনেকে কমাই খক বাৰ।
হয় হয়।
তেনেকৈ ধৰক।
নহয় কিন্তু তথাপিও মানুহে অলপ মছলা চচলা এই গৰমৰ দিন কেইটাত অকমান এৰাই। চলিব লাগে কিয়নো তাৰ বিশেষকেটো খাচী মাংস আৰু আপোনাৰ হাঁহৰ মাংস যোনবিলাক মানুহৰ ধৰি লওক আপোনাৰ প্ৰেছাৰ আছে হাই প্ৰেছাৰ তেওঁলোকে মানে এই মাংস বা
পেৰালাইচ হৈ যোৱা চান্স থাগে ন এইবিলাকৰ মানে বিশেষকে ঘৰুৱা যোনখিনি থলুৱা ঘৰুৱা যোনখিনি থলুৱা বস্তু যেনে ধৰ কলাখাৰ কলগছৰ তেনেকে যোনটো কল পচলা বুলি কওঁ আমি সাধাৰণতেতে তাৰ পিছত তেতেলীৰ পানী তেনে নেমু চেমু বিশেষকে এইবিলাক যোনবিলাক ধৰক ঘৰৰ যোনবিলাক ধৰ অৰ্গেনিক যোনবিলাক বস্তু সেইবিলাক আমি ধৰক খাদ্য হিচাপে হ খাদ্য হিচাপে গ্ৰহণ খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে।
উম আৰু এতিয়া মানুহে প্ৰায়ে সাৰ নিদিয়া বস্তু কৰিব লাগে আৰু মানুহে নিজৰ ঘৰৰ খেতিতে অলপকে হ'লেও সাৰ চাৰ প্ৰয়োগ নকৰাকে খেতি কৰিব লাগে যাতে নিজৰ ঘৰৰ মানুহ খিনিয়ে অলপ খাব কৰিব পাৰে কাৰণ সাৰ দিয়া বস্তু খালে আমাৰ বহুত টো বেমাৰ হয় আৰু যাৰ কাৰণে মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে বিভিন্ন মানুহ মৃত্যু মুুখতো পৰে গতিকে এইবোৰৰ পৰা পৰাপক্ষত মানুহ এৰাই চলিব লাগে
হয় হয় হয় সেইবিলাক কৰিলে ভাল আৰু আজিকালি প্ৰায় মানুহ বিলাকে বুজা হৈছে যেনিবা।
হয় হয় কিন্তু এতিয়া কি কৰিব আমি জানো যে বজাৰৰ বস্তুত সাৰ থাকে তথাপিতো আমি খাব লাগিবই যিমান কম বেছি পৰিমানে হলেও লাগিবই কাৰণ আমিতো কিছুমান বহুত মানুহে কমাইয়ে দিছে ন
উম
কাৰণ এতিয়া নোৱাৰি দিয়ক
উ উম মানে মানুহ বিলাকো আগত থাকি আপোনাৰ আহ এলেহুৱা হৈ আহিলে ন
হয়
তেনেক খেতি বাতিৰ ক্ষেত্ৰতে মানে যান্ত্ৰিকতা বেছি সোমাই গ'ল ন তেনেকে ধৰক টেক্টৰ চেক্টৰ তেনেকে আগতে মানুহে খেতি কৰিলে আপোনাৰ হালখন লৈ যায় তেনেকে গৰু গাই তেনেকুৱা আছিলে এতিয়া ধৰক মানুহৰ গৰু গাই কমি গ'ল ট্ৰেক্টৰ সোমাই গ'ল পাৱাৰ টিলাৰ তেনেকে আহি পেলাই খেতি পথাৰৰ গোটেইখন মানে হয় হয় হয় হয় খেতি পথাৰ হয় হয়
তথাপিও মানুহে যিমান পাৰে নিজৰ কাৰণে হওক বা অলপ হলেও বেছিকে হলেও মানে অলপ সাৰ চাৰ প্ৰয়োগ কৰিব লাগে অ সাৰ চাৰ প্ৰয়োগ নকৰাকে মানে খাদ্য চাদ্য খিনি হেৰি কৰিব লাগে আৰু সাৰ দিয়া বস্তু প্ৰায়ে
যিমান পাৰে মানে আমাৰ পাচন যোনবিলাক সাৰ মানে পথাৰত সিঁচি মানে ধৰা গোবৰ তেনেকে ধৰা ছাই তেনে পথাৰত ধৰা সিঁচিলে ধৰা সৈশ্য বিলাক উৎপাদন ভাল হয় ম তাৰ মাটিতো ধৰা পথাৰৰ আমাৰ যোনখিনি মাটি মাটি সেইখিনিও ধৰা পলস পলসুৱা মাটি ন সেই মাটিখিনি সাৰ দিলে সাৰ দিয়াত তাতকৈ আমাৰ যোনবিলাক গোবৰ সাৰ এ ছাই তেনেকে পাত চাত আদি তেনেকে ইত্যাদিত দিলে মানে আমাৰ মানে মাটি খিনি বিশেষকে পলসুৱা হৈ থাকে তাৰ প্ৰভাৱত আমাৰ মানে স হয় খেতিৰ যোনটো আমাৰ ধৰা প্ৰজনন যিখিনি আমাৰ মানে আপোনাৰ ধৰক আমি যি- খিনি মূল্য পাব লাগে খেতি মানে বৃদ্ধি হয় সেই জাকৈ সেই বস্তুবিলাক আমি ধৰা প্ৰাপ্য হিচাপে আমি পাওঁ ভাল ফলাফল এটা পাওঁ
হয়
হয় ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিলে ঠিক আছে আকৌ কথা পাতিম ধন্যবাদ হা থেংক ইউ হয়